ক অ ক।
এই ভাত পানী খেলা নাই অ অ হোটেলত খালা নে ইয়াত খালা।
হোটেলত খালো। ভাল হৈছে অলপ ভালহৈছে।
অ অ অ অ। হেৰি অ অ। এই গলা ফুৰিবলে ওলাবা নেকি।
ভাবিছো যাম বোলো দিনটো সোমাই সোমাই মন লাগিছে বো গোধলা ওলাই যাম।
অঁ অঁ অঁ অ। গ'লে সেই চিৰিয়াখানা চাবলৈ যাব পাৰা উমানন্দৰ চাবলৈ যাব পাৰা। নহলে সেইদিনা হৈ গৈছা অম্বুপা্চী মেলা। তালৈ যাব পাৰা কালি চিৰিয়াখানা গলে তুমি ডাইৰেক্ট এগ। একদম জোৰটো ওলাব লাগিব।
অ।
মানে তোমাৰ। গুচি যাব লাগিব তুমি গণেশগুৰি। অ গণেশগুৰি পৰা তুমি যোৰত যাব লাগিব। যোৰহোদত তুমি গৈ যোৰহদত আকৌ চিৰিয়াখানা নিামিব লাগ চৰিখানা পৰা আহে। অকলে নোৱাৰিব কোনোবা এটা লগত লৈ ল'ব লাগিব তেতিয়া হে থাকিব।
লৈ ল ব লাগিব এতিয়া আছে নহয় কোনোবা ভাগিনকেইটা আছেই। দু গাই ন বাৰ।
বৰ দেৰিক লৈ নহল চাৰি চাৰে চাৰিটামান বজাত ওলাই দিব লাগিব।
আহ যাব লাগিব চাৰে চাৰিটা বজাত ন। উ মই যাম হ দত ম যাম লাগে।
জামটো আছে এই মানে যদি সেহত নাযায় তেতিয়া মোক কৈদিবা মই গুছি যাম। এই আজিকালি চিৰিয়াখানাখন বহুত পৰিষ্কাৰ হ'ল ধুনীয়া হ'ল। আহ একদম চাফ চিকুন। ইমান যাবলা নাই কালি য বেৰিকেটৰ বৰ ওচৰলে যাব নালাগে আৰু অলপ আতৰৰ পৰাই চাব লাগে তাকে এতিয়া যোৱা নোযোৱাতো। তোমাৰ কথা কি ভাবিছা।
যাম বুলি ভাবিছো যাম চাই আহিমগে আকৌ পতককে যাম বুলি যাব। বনাই নহয় এতিয়া গৈছো যাওঁ তেনে ফুৰিবলৈ যাওঁতেনে চাই আহিম অ।
অঁ।
ভাবিছোঁ আম ভাত খালা নাই।
অ ভাত খালো আমি ইয়াৰ আইচবিডে খালো।
আহঁ
লোৱাটা আৰু মতে
আহ আহ
তাকে সেই যা মাংসই খালোঁ বনাইছিলোে লগৰ লৰাটোৱে
অঅঁ
হেৰি তাকে এতিয়া গাড়ী বোলো চাৰিটা বজাত তুমি যদি এতিয়া কেইটা বজাত জানো চাৰিটা বজাত ওলাই গ'লে তোমাৰ অঁ আধাঘণ্টামান লাগে এটা লাগিব একদম তুমি গৈ পোৱা হেৰিয়ালে তোমাৰ গণেশবি গণেশ কিবা তুমি যোৰদত তালৈ যাবলে তাহ'লে পোন্ধৰ মিনিটমান লাগিব টিকেট চিকেট কৰি এটা কাম কৰা আজিতকৈ কাইলৈ যোৱাই ভাল নেকি কাইলৈ এতিয়া তুমি নটামান বজাত লৈলা ওলাই দিলা মানে নটা দশটাৰ পৰা ওলাই দহটাত ওলাই দিলে হ'ল। দশটাত ওলাই দিলে তেতিয়া ইফালে দিনটো ভাল চাই মেলিহে পাৰিবা অ, এতিয়া আকৌ গুচি গলে হেৰি এই তোমাৰ সুবিধাটো নিমিলিব হ'ব মানে চববিলাক পোনপটীয়াকৈ চাব নোৱাৰিবা।
উম - উম আকৌ দিগদাৰ হ'ব এটা, এটা চাব নোৱাৰিম দিগদাৰ হ'বগৈ।
অ, এটা চাই এটা থাকি যাব। কালি ঘাই বৈ চাৰে নট মান এটামান বজাত ওলাই দিলে হ'ল তেতিয়া দশটা চাৰে দশটা এঘাৰটা বজাত। এঘাৰটা বজাত যদি পা এঘাৰটা বজাত সোমাই দিব পাৰিবা। এঘাৰটা বজাত সোমাই দিলে আহ, টাহ, এঘাৰটা বাৰটা এটা দুটা আঢ়ৈটা - আঢ়ৈটা তিনিটাত ওলাই আহিব পাৰিবা।
তিনিটা বজালে ওলাই আহিব পাৰিলে হৈ যাব।
অ, আকৌ তিনিটা বজাৰ পৰা ঘূৰি আহি ইয়াত পোৱালে তোমাৰ চাৰে তিনিটা চাৰিটা চাৰে চাৰিটা বাজি যাব আকৌ দুটা বজাত ওলাই দিলে খাই - খাই বই আৰামছে মানে ৰিটাৰ্ণ হ'ব পাৰিবা।
উম
তাতে চাফ চিকুণ ধুনীয়া হোটেল আছে।
অহ ', টেনচন নাই বৰ পইচাইহে লাগে তাই থাকো উম মানুহ এটা যিবা মাইকী মানুহ এতিয়া হ'লে মানুহ এটা লগৰ ল'ৰা এটা লৈকে আৰু কোনোবা
অ - অ।
এটা হলে অ, লৈ ল'ব ন ম কোনোবা এটা লৈ লব ন।
অ, আৰু তাকে কথাটো হ'ল আজিকালি মানে পিছবেলা বহুত জাম হৈ যায়।
ন যাম হৈ যায় আমি সেই দিনা অলপ এ সিদিনাখন গৈ ছিলো তেনেকে যামৰ বহত গুচি আহিলো যাব নোৱাৰিলো।
জেগা নাপালাগে।
উম, গুচি আহিলো।
অ-অ-অ। অ, তাই কাইলৈ দিনটো ওলাই দিলে তুমি চিৰিয়াখানা আছে। আকৌ মিউজিয়াম চাব পাৰিবা মিউজিয়ামৰ পিছত তুমি দৰকাৰ হ'লে এই মিউজিয়ামহে চাব পাৰ তাৰপিছত তুমি ধৰা ইফালে কি আছিল এইটো আহ, কামাখ্যালৈ যাব বুলি হলে কামাখ্যালৈ আকৌ পৰহিলৈ ওলাব লাগিব। তে আহি যোৱা কাইলে। আহ, সোনকালে ওলালো অ - অ - অ।
দু জেগা তিনি জেগা মান চাব প দূৰ দু জেগা তিনি জেগা মান চাব পাৰো। হব কেনে চব ন আকৌ দুদ থাকিম পোন্ধৰ দিন মান আৰু আহিছো এতিয়া। এ -এ, যোৱাই - যোৱাই চাই থাকিম আৰু।
অ - অ - অ। পোন্ধৰ দিন মান থাকিলে আৰামচে চব চাই মেলি ওলাই দিব পাৰিবা।
অহ, গৰম ইমান গৰম গুৱাহাটীত।
গৰম চোন।
গৰম আকৌ কেনে চব নোৱাৰ দেখা পৰি যাব আৰু লাহে- লাহে।
অ - অ এতিয়া পেচন কেনেকুৱা হৈছে ফিটিং হৈছে নাই? ভাত - ভাত হোটেলতে খাই দিলে। কিহেৰে খালা?
ভাত মাছে খালো যে
অ অ অহ হোমমেডিকেলৰ ভিতৰত নে বাহেলে ওলাই আনা
ইনিকে দিনত খালো মেডিকেলত আকৌ বেমাৰী কেণেহে নিও
বুজছো মই বুইছো বুইছো পেচেণ্ট কাৰণে পেচেঞ্জাৰকে আনি কি পাব্লিকৰ কাৰণে হেৰি থাকে নহয়।
উম কেন্টিন থাকে কেন্টিন আছে। কেন্টিনত ধুনীয়া ভাত দিয়ে বহুত ধুনীয়া।
অঁ অঁ চাহ চিকুণ
চফা মেডিকেলখনে চফা কিমান চাফা আৰু। মেডিকেলতে খাব পাৰি তছত ই বাহেত আহি কিনে চাহ তাহ নিয়ে পকৰী নিয়ে। মালপোৱা নিয়ে, কেথলি পিঠা ওলাই থাকে কাৰণ কেথলি পিঠা নিয়ে। কেটলি পিঠাটো খাবলৈ অলপ নি নিমখীয়া নিমখীয়া গুড় ভৰাই দিয়ে তাৰ ভিতৰত আও
অঁ কিন্তু চব চবতকৈ কিন্তু ভাল কেটলি পিঠাটো, বাকী কিবা তাত একো ভেজাল চেজাল নাইতো
ভেজাল নাই বাৰু খু চেনি নিদিয়ে গুড় অকণ ভৰাই দিয়ে আও সেতি কিন্তু বেয়া পইচা ঘুটি থাকে ঔ
এইটো সহ সেইটো সিহঁতেৰ এইটো সিহঁতৰ বেপাৰ আৰু
অহ একদম কেটলি পিঠা বনাই বনাই
এক এক এক বাকেট লৈ আহে পিঠাগুৰি খুন্দি মেলি
উম
এ বাকেটটো দিনটোত শেষ কৰে মোটামুটি দেৰশ দুশটা মান হৈ যায় নেকিহত কেটলি পিঠা। সৰু সুৰা কেটলি পিঠা বেচাৰো দছ দহ একো দছ টকা হয় দছ টকা অ দছ টকাকেও মোটামুটি পোন্ধৰশ টকা কেটলী পিঠা পাবা চাউল ধৰা খুব বেছি বেছি। চাৰি পাঁচ কেজি চাওল গুড় ধৰা এক কেজি চাৰি পাঁচ
এই এহেত বহুত টকা ওলাই যায় এক কেজি চাউল খুন্দিলে
উম উম উম উম উম। এই ধুনীয়া ইনকাম এটা কৰি আছে বা ভালে আছে গুৱাহাটীৰ খৰচো বহুত বেছিতো ইমান খৰচটো মিলাবলৈ কেনেকৈ পাৰিব। এই তাইতিয়া সেই ৰাতিপুৱা লাল চাহলগত খাই ভাল লাগে আৰু
ভাল লাগে আৰু তাত আকৌ এটা পিঠা খাইললে কে কেটলি পিঠা খালে ভুক গুচি যায় আকৌ লাল চাহ একাপ হৈতি আমি তেনে হেৰি কৰিলোঁ আগবেলা টো কালি ভাত খালোঁ তাৰপৰা পিছবেলাও দুই সাঁজ ভাত খাব নোৱাৰি নহয় ইমান দাম তাৰপিছত কেটলি পিঠাই চাহে খাই দিলোঁ তেনেকৈ পিছবছলাটো চলি গ'ল আও গূধলি আকৌ দুক দু কুৱে একাপ খালোঁ তেনেকৈ গুলি আকৌ মালপোৱা খতি একাপ খালোঁ।
অ এইটো ফিটিঙে সেইটোনো কাইলে যদি অহাটো পা তাৰ তাকে চিজিল কৰি ল কাৰ কেনেকে পাতিবা কাক লৈ আহিবা লাগিলে এইফালৰ পৰা মইয়ো যাম। এ মই আগতে বহুত দিনৰ আগতে সোমাইছিলো আজি মুঠত তিনি চাৰি বছৰ সমোৱা নাই হ'লেও পাব্লিকৰ মুঠত মুখত ভালে।
উম কি কৰি আছ এতিয়া আমি মই গল আজি দুবছৰ চাৰি বছৰ মানৰ আগত গৈছিলো আমাৰ বৌজনীয়ে মই আছো। ছোৱালী এনেকে এতিয়া ভালেই বাও। জলুবোৰ আগৰ নিচিনাকে নাই আৰু আজিকালি অলপ কমিলে।
অ' সেইটো ইয়াত নাইকিয়া বুলি নহয় চাগে! জেগাত নাই আনিব পৰা নাই জেগাতে। আজিকালি বস্তুবোৰ নাইকিয়া হৈছেতো। আৰু ইয়াত মানে গোটেই বস্তুটো সিহঁতৰ জলবায়ুৰ লগত নিমিলে যে। জলবায়ুৰ লগত নিমিলা কাৰণে বস্তুটো, ইয়াৰ সামঞ্জস্য নেথাকে। এ সটো কথা, এতিয়া ৰুম মানে মেডিকেলত। তে ৰুমতে থাকিব, ৰুম আছে নে মেডি।
মেডিকেলৰ বেচটৰ লগতে আছো আৰু লোৱা নাই বাৰু! ল'বলগীয়া হ'লেও ল'ব লাগিব। এতিয়া ল'বলগীয়া হোৱা নাই বৰ্তমান।
অ' তাকে ৰুম ল'লে ফেন-চেন আছে নাই ভালকে চাই-চিতি ল'বা।
অ'।
থাকিলে আৰু গৰমত থাকিল।
ফেন থাকিব বাৰু। আজিকালি ৰুমত ফেন নথকাকে নাথাকে।
অ' সেইটো হয় বাৰু। আমি এতিয়া য'ত আছোঁ, চব ঠিকে থাকে খালি পটককে গণ্ডগোল। লাগিলে বহুত গণ্ডগোল লাগি যায় যে, লেট্ৰিন বাথৰুম কিবাকিবি। এইবোৰ চাই ল'বা। ভাড়া বেছি নহয় ভাড়া। প্ৰথমতে এই চাৰেতিনিশ-চাৰিশ এনেকৈ ল'বা খালি চাই ল'বা ৰুমবিলাক, কোনোবা এটা লগত আহি। সেই এ আঠটা। বজা, আঠটা-ছাৰেআঠটা বজা ভিতৰত সোমাই দিব লাগে আৰু, চাৰেআঠটা বজাৰ পাছত হ'লে সিহঁতৰ অংকটো নিমিলে যে, মানে মানুহবোৰ চেকিং-তেকিংটো, পুলিচ-চুলিচো আহে। এইবোৰ আধাৰকাৰ্ড, চাধাৰকাৰ্ড ল'ব লাগিব।
অ' মেডিকেলৰ ভিতৰত থাকিলে নালাগে বাৰু এতিয়া এহেত দিদি আহে।
অ' অ' অ', তাকে এতিয়া সটোৱে কথাটো। তাকে এতিয়া সেইটো কথাটো হ'ল কি কাইলৈ আহিলে, এই ফোনটো কৰিবা। তাৰপিছতে আজিতো লগ নাপাওঁ। পালে কাইলে পাম, মইও বাৰু খবৰ এটা লৈ আহিমগৈ পাছতে খালি কাইলৈ আহিলে ফোনটো কৰি দিবা তেতিয়া। লগ পাম আৰু। অ' এই কলাক্ষেত এইটো কি আছিলে, ইফালে কলাক্ষেত্ৰ চাব এইবাৰ কলাক্ষেত্ৰ সেইখিনিৰ পৰা যাব। অলপ বেছি দূৰ নহ'ব, ইফালে পাক মাৰি গণেশগুৰি হৈ ইয়ালৈ ওলাই দিলে।
অ' মই আমাৰ পল্টন বজাৰলৈ যাবলৈ মন আছে। পল্টন বজাৰ, আৰু কি আছিলে, কি গাওঁখন নাম কি আছিলে?
পল্টন বজাৰ, আচলতে কি, বাহিৰৰ বস্তুবোৰ বাহিৰত। যিবিলাক বস্তু ওলায়, ইমান দামী নহয় অ'।
কামাখ্যা মন্দিৰ, তাকে কি হয় আও।
অ' অ' অ' বাৰু তেতিয়া সেই। হ'ব, উম উম।
অ' অ' হ'ব দিয়ক। অ' অ' হ'ব। অ' ঠিক আছে বাৰু।
কলেজত যাম যেতিয়া মানে ভাবিছিলো হেই- এতিয়া যাবলগীয়া হ'বই আৰু, সেইকাৰণে তাকে আজৰি আজৰিয়ে নাই আৰু।
টাইমটো মিল